হেল্ল'
কি কৰি আছা?
আপুনি
এ মই অকমান- আৰাম কৰি আছো দিয়া ৰন্ধা বহা কৰি লৈ
কি বনালে?
ভাত খালা?
খালোঁ
কি বনালে মানে হেৰি কি কয় দালি বনালো পটল ভাজিলো তাৰপিছত কালি ফিচাৰি পৰা মাছ মাৰি আনিছিল। সেই মাছ এতিয়া পিয়াজ দি বনাব কৈছিলোঁ ছোৱালীজনীক তাই বনাব মন যোৱা নাই। মোৰ বনাব মন যোৱা নাই সেইকাৰণে এ এডোখৰ এডোখৰ তেলতে দি সেনেকে বনালো আৰু সেনেকেই খা খালোঁ এতিয়া মানুহজন আহিছে ভাত দিলো। ভাত চাত দি অকমান আৰাম কৰিছো তুমি কি কৰি আছা?
মই ৰাস্তাত ওলাই আহিছো ৰাতিপুৱা পৰা বৰষুণ দি আছে যে এতিয়া অলপ মুকলি কলেজ লৈও ৰাস্তাৰ ফালৰ পৰা আহোঁ।
অ আমাৰ ইপিনেও বৰষুণ বৰষুণ দিছে যদিও গৰমতটো বহুত বাঢ়িছে। গৰমটো হেৰি হোৱা নাই ঠাণ্ডা হোৱা নাই গৰমেই হৈ এইবিলাক মানুহে গছ গছনি কাটি গছ গছনি কাটি টহিলাং কৰি পেলাইছে সেইটো কাৰণে ধৰি লওক হেৰিটো পৰিৱেশটো বেয়া হৈ গৈছে আৰু গছ গছনি লগাইছে নে নাই পৰিৱেশ দিৱসত গছ লগাইছিলা।
নাই লগোৱা মই ঘৰত নাছিলো যে আইতাৰ ঘৰত গৈছিলোঁ।
হয় নেকি অ আমি লগাইছোঁ আমি স্কুলতো লগাইছোঁ। এ আম লগাইছোঁ তাৰপিছত আকৌ গমাৰি লগাইছোঁ চেগুন লগাইছোঁ গছ গছনি লগালে মানে ভাল আৰু অ আজিকালি এতিয়া হেৰিও আত্মসহায়ক গোটটো হেৰি কৰিলে নহয়। উ ব্যয়াম কৰিব দিছে আকৌ পৰিৱেশ দিৱসত দিনাখন গছৰ পুলি দিছে অমৰা দিছে বোলে আমাৰ ওচৰৰ মানুহ এজনিক কৈছে। এই অমৰা যে কিনি আনো আমি ডাঙৰ ডাঙৰ দহ টকা দিলে পাই যে।
অ
কাটি কাটিও বেছে নহয় সেইকেইটা অমৰা খাই বহুত ভাল লাগে তুমি ভাল পোৱা নে খাই
অ ভাল পাওঁ নিমখ জলকীয়া দি কেনে যে বনাই।
অ হয়
অ সেইটো খাই ভাল লাগে অ।
উম আমিও খাই ভাল পাওঁ। এইবাৰ বিহুত কি কি পিঠা বনালা তোমালোকক।
পিঠা মানে নাৰিকল দিয়া পিঠা বনালোঁ আকৌ তিল পিঠা বনালোঁ। জাকত জেংকেইটা বনাইছো আৰু
ঠিকে কৰিছা তিনিবিধ বনাইছা আকৌ একো আৰু একো বণোৱানাই কৈছা অ হেৰি জেং পিঠা যে বনাইছা তুমি কেনেকে বনাইছা তুমি নিজে বনাইছা না তোমাৰ মায়ে বনাইছে।
মই নিজে বনাইছো
হয় নেকি কেনেকে বনাইছা।
প্ৰথম হেৰি চাউলকেইটা ভিজাই কেনে।
অ
তালকেইটা ভিজাই কেনেহেৰি
হয় নেকি কিমান সম নহয় ম চাউলকেইটা কিমান সময় সিজা খাল
ভিজুৱা আধা ঘন্টামান ভিজাব লাগ দু দুঘন্টা আধা ঘণ্টা এঘণ্টা মান ভিজাব লাগিব
হয় নেকি ধৰি লওক চাউল কেইটা ভিজিব লাগিব আৰু,
অ চাউল কেই এনে বেলেগ পিঠাগুৰিযেনেকে শুনে তেনেকে আৰু
হয় নেকি। আজিকালি আকৌ ঢেঁকি দিব বেয়া লগা হল নহয় ঢেঁকি দিব টান লগা হ'ল চব মানুহে এতিয়া আজিকালি মেচিনতে শুনি আন মেচিননৰত শুনিলে হ'ব জানো হেৰি জেণকটা
নহয় মিচিঙত পাছত ঢেঁকীত খুন্দনি আনিব লাগিব। আনি আকো পাতল চালনি
অ আজিকালি ঢেঁকী দিবই টান পোৱা হলো দেই আমাৰ মাহাহঁতে এতিয়াও যি বুঢ়া মানুহৰ এতিয়াও যি ঢেঁকী দিয়ে, জলপান শুনে, আজিকালি মানে কি, অ একদম মানুহ বিলাক, কমজুৰি হৈ গ'ল না। এতিয়া মানে, ধেকিদিব টানেই লগা হ'ল আজিকালি ল'ৰা ছোৱালীয়ে তেনেক হেৰি ধেকি দিবে টান পায় এতিয়া আমাৰ মাহঁতে আজিকালি, আজিও এতিয়া এ ঘৰতে হালধি শুনি জলকীয়া শুনি খাই আছে। আমি আকৌ পেকেটহে খাওঁ দিয়া। এতিয়া আমাৰ মাহঁতে কিমান খিনি কাম কৰিব পাৰে। আমি সিমান খিনি কাম কৰিব নোৱাৰো নহয় আৰু আমি যিখিনি পাও আমাৰ ল'ৰা ছোৱালীয়ে সেইখিনি নোৱাৰে
অ আপোনালোকে যিমানিনিব আমি নোৱাৰো সেইখিনি
অ আমাৰ মায়ে যি এতিয়া জলকীয়া খেতি কৰিছে। খেতি কৰি লৈ জলকীয়া যি, পকা পকা জলকীয়া বিলাক চিগি আনিব। আনি লৈ একে ধুই কেনে ৰ'দত দিব। ৰ'দত দি একদম মচমচীয়া কৰি থৈ দিব। থৈ দি, দি তাৰ পিছত মিক্সিতো হে, শুনি নাখাই, ঢেঁকীতহে শুনি খাব। ইমানেই গজবজীয়া হৈ আছে ষাঠিও ওপৰত হ'ল। ত, হেৰি আমাৰ মায়ে আমাক হেৰি গালিহে পাৰে। কয়, দেখিছা, আমি এতিয়াও কাম কৰি খাই আছো। এতিয়া তহতে নোৱাৰা বহি, বহি।
কাম-বন কৰি থাকিলে বেমাৰ-আজাৰো নহয়।
নহয় বেমাৰ আজাৰ নহয়, ঠিক ঠিকে কৈছা তুমি, এতিয়া কাম-বন কৰিব লাগে। এতিয়া তুমি ভাত বনাব পাৰা নে, নোৱাৰা?
পাৰো ভাত বনাব।
অ, শিকিবা আকৌ। ভাত নবনালে অহ, তেওঁলোকৰ ঘৰত যাই কি কৰিবা? তেতিয়া লোকৰ ঘৰত কথা শুনিব লাগিব তেতিয়া। এয়া, চজ্বি পুৰা মান সৈই এইটো কাম, কাম কৰি আছে। এতিয়া হালধি খেতি কৰিছে। হালধিয়ে সদায় আমাৰ ইয়াত ৰ'দ। তথাপিওঁ এতিয়া, হেৰি কৰে পুৰা উম, হালধি মানে বোলে ম, হয়। একদম হালধি নেদেখা হৈ গৈছে বোলে। সেইকাৰণে চ ফা, কৰিব আহে। সেয়া চফা কৰি লৈ, এতিয়া এইবছৰ সানিলে হালধি। সানি লৈ তাৰপিছত সিহঁত শিপা-শোপা কাটি, ধুই কেনে ৰ'দত দিছো। ৰ'দত দি, তাৰপিছত আকৌ উহাইছে। উহাই লৈ ফালি ফালি টুকুৰা-টুকুৰি কৰি তেতিয়া আৰু, হেৰি ৰ'দত দিছে। ৰ'দত আকৌ কেনেকে দিছে আকৌ? টিং এখন পাৰি লৈ তাৰপিছত আকৌ উৰুণা এখন পাৰি দিছে। পাৰি দি লৈ তাৰ ওপৰত হালধিখিনি দিছে। দিয়াৰ পিছত, তেতিয়া শুকোৱা হোৱাৰ পিছত, একদম সেয়া ডেৰ, কেজি আ আঢ়ৈ কেজিমান ওলাইছে। গোটেইখিনিয়ে হেৰি কৰিছে।
সেইখিনি হালধি ভালো চাগে ন?
অহ, সেইয়া গোটেইখিনি হালধি একেদিনাই শুনিছে।
কিন্তু বহুত সোপা দিব লাগে তাত, অলপ দিলে হয়।
ন, অলপ দিলে হৈ যায়। যি, বহুত ধুনীয়া ৰং, কিন্তু আমি এতিয়া টান পাওঁ যে। এতিয়া মাই এতিয়া এক, এক বছৰলে সেয়া হালধিয়ে খাই থাকিব। কিনা হালধি কেতিয়াও নাখায়। আমি আকৌ উলতাকে প
দিয়ে খাওঁ। হালধি বনাই কেনে।
আমি উলতাকে মাক প্ৰশ্নহে কৰোঁ। হেৰি নহয় অ, আ' মা, কি, অ, সি' এ, কি কয় আপুনি, এসোপা ইমান কষ্ট। আমি ইমান নোৱাৰোঁ, দেই কষ্ট কৰিছোঁ। সেইকাৰণেতোন তহঁতৰ ইমান বেমাৰ। তহঁতৰ হেৰি এহ, হয় আৰু। আৰু আজিকালি এতিয়াও আমাৰ দেখিচা, একো বেমাৰ নাই। উম, এতিয়া আমাৰ থাইৰয়ড আছে, ওজন হৈ গৈছোঁ। ডাক্তৰে কৈছে একদম খোজ কাঢ়িব। মানে কৈছে। হেই এতিয়া অকণমান ওলাই যাওঁ বুলি ভাবিছোঁ। ৰাস্তাতে অকণমান খোজ কাঢ়ো বুলি। তোমাকো খবৰ-খাতি লওঁ।
খোজ কাঢ়িলে ভাল আৰু।
ৰাতিপুৱা অহ, ৰাতিপুৱা যাওঁ। মাহ পাঁচটা, চাৰে পাঁচটা এনেকুৱাত যাওঁ। তুমি যোৱা নে নোযোৱা?
ঠাণ্ডাদিন কেইদিনমান গৈছিলো।
আমাৰ সিহঁতে ব- উক যাব লাগে। বহুত খিনি দৌৰ মাৰো, অকলে গ'লে দৌৰ মাৰো। কুঁৱলি পৰি থাকে। পাছত ওচৰতে- পথাৰ এখন আছে তাত।
প্ৰথম দিনা মাৰিলোঁ পাঁচ পাক। তাৰ পাছত মাৰিলোঁ আকৌ পাঁচ পাক। তাৰ দিনাখনে এক একেবাৰে দহ পাক মাৰি দিছোঁ। সেনেকৈ গ'লো এসপ- তামান কন্টিনিউ পাছত, অকলে অকলে যে, যাব মন নেযায়।
অ নহ'লে হেৰি কৰিবাচোন মোক ৰাতিপুৱা ফোন মাৰিবা চাৰে পাঁচটামান বজাত তেতিয়া আমি মই এইটো পাকেৰে যাম। আমাৰ ধত ধৰি ল এইটো পাকে আছে, তোমাৰ ঘৰ সিটো পাকে। এতিয়া একেলগে হৈ, সেইখিনি একদম বহুত দূৰলৈ যাব পাৰিম। এঘন্টামান খোজ কাঢ়িলে মানে বা ভাল আজিকালি ডক্টৰ- খোজ কাঢ়িব দিছে যে ওজন খোজ নাকঢ়িলে মানে কি ওজনটো বেছি হৈ যায়।
উম।
মানুহৰ বয়সতকৈ যদি ওজনটো বেছি হৈ যায় তেতিয়া হ'লে মানে বেমাৰ বহুত হয় এতিয়া মোৰ মানে কি বয়সতকৈ আৰু মানুহজনী ওখ হাইতকৈ এতিয়া ধৰি লোৱা বয়সব ওজনটো কি হৈ গৈছে ত সত্তৰ কেজি আছো ওজন। এতিয়া ওজনটো মোক কমাব দিছে এতিয়া ষাঠি তলতহে হ'ব লাগিব। কিন্তু এতিয়া কিমান দছ কেজি বাৰ কেজি মান হায়ি উ বেছি ওজন হৈ আছে সেইটো কাৰণে ডক্তৰে খোজ কাঢ়িব দিছে। আৰু খালী পেটত যিটো টেবলেট খাব দিয়ে সদায় খাওঁ টেবলেটো।
অ।
এতিয়া আমা মায়ে কিমান ঘণ্টা খোজকাঢ়ে জানা ৰাতিপুৱা তিনি ঘণ্টা খোজকাঢ়ে। এই তোমালোকৰ যে তোমালোকৰ যে আইতাহতৰ ঘৰত চাৰিআলিটো পায়, সে তালৈ খুজ কাঢ়ে। তালে খোজকাঢ়িব যায় আকৌ ৰিটাৰ্ণ আকৌ ইয়ালৈ আহে কিমান খোজ
সেই অলপ খোজ কাঢ়িলে আমাক ভাগৰ লাগে।
অ আমাৰ ভাগৰ লাগে এতিয়া মাহতৰ অভ্যাস হল যে সেইকাৰণে হেৰি ভাগৰ নালাগে। এতিয়া মোকহে উল্টাকে কয় দেখিছা আমি কিমান উম হেৰি হৈছো ৱা এতিয়া খোজ কাঢ়ি কাঢ়ি এতিয়া ওজন কমাইছো এতিয়া পেটও কমি গৈছে। এতিয়া সেইকাৰণে অকমান খোজ কাঢ়িবা আৰু হেৰি কৰিবা। অ একদম এক্সাৰচাইজ কৰিব লাগে।
অ।
তুমি কৰা নাই এক্সাৰচাইজ? এতিয়া চোন একদমমহিলা বিলাকক এক্সাৰচাইজ কৰিব দিছে এতিয়া পুৰা এনেতো নক কৰে সময়ে নাই হায়ি মাইকী মানুহবিলাকৰ এতিয়া চোন পুৰা পঁচিশ হেজাৰ টকা পাবৰ কাৰণে পুৰা এক এক্সাৰচাইজ কৰি আছে তোমাৰ মায়ে তোমাৰ মায়ে কৰিছে নাই?
অ কৈছে আজি ৰাতিপুৱা সময়মত গৈছে নহয়।
হয় নেকি অ আজি বোলে
ৰাতিপুৱা গৈ আছে ৰাতিপুৱা বজাততো হৈছে এনেই ইমানখিনি সময়ত নুঠে সাতটা বজাত উঠে
অ অহ এতিয়া পঁচিশ হাজাৰ টকা পাবতো পঁচিশ হাজাৰত টকাৰ লালচতে এতিয়া মানে চব কৰিব পাৰে আও
আহি পিনি মোক বকি আছে মই ইমান সোনকালে উঠি গলো ব্যায়াম কৰিবলে ঘূৰি আহিলো তই উঠাই নে বনাব লাগে কৰিব লাগে
হয় নেকি অত ঠিকে মাকহঁতে সেনেকে কবয়ে আও কিনো কৰিবা এতিয়া এতিয়া যদি ছোৱালীক যদি একো নকয় আও উম সস্তীয়া হৈ যাব সেইটো কাৰণে কৰে আও সেইটো কথাত বেয়া পাই লাভ নাই আৰু এতিয়া কাম শিকিব লাগিব কালি পৰহি আকৌ লোকৰ ঘৰত যাব লাগিব অ কালি এতিয়া বিয়াত কি কি খালা কালি যে বিয়াত গৈছিলা কি কি খালা
কালি বিয়াত গ'লো ভাল লাগিছে বহুত
হয় নেকি হ'ব দিয়া এতিয়া নহলে
মানে ছোৱালী পলাই আনিছিলে গোপালৰ ল'ৰাটোৱে ছোৱালী পলাই আনিছিলে যে
উম
গপালৰ লৰাটোৱে ছোৱালী পলাই আনিছিলে যে
হয় নে অ হয়নে ভাত খুৱাইছে নে ভাত খুৱাইছে হ'ব দিয়া নহলে